অ', শুনিছানে?
অ'।
কি কৰিছা?
এনেই আছো। তুমি কি কৰিছা?
অ ময়ো এনেই আছো ৰবা। চাহ তাহ খালা?
অ', খালোঁ, তুমি খালা?
অ' খালো দিয়া, বাঙিয়া মেলা চাবলৈ গ'লানে নাই?
উম গৈছিলো তুমি গলানে
এ যোৱাৰ ইচ্ছা নাছিলে ৰ'বা ভাগিনটোৰ কাৰণে যাবলগীয়া হ'ল এণ্ড মমেন্টত গ'লো আৰু পিছে কিমান সময়ত গলা তুমি
মই আবেলি পাঁচটামান বজাত
অ এ আমি চাৰে পাঁচটামান বাজি গ'ল যোৱালে যোৱালে আন্ধাৰে হৈ গল আমি পোৱালে
আটছা অ লৈছিলো অসমীয়া গহনা এটা তুমি কি ললা
অ ময়ো ললো ৰবা অসমীয়া গহনা দুটাই ললো মই কিমান পৰিলে
টু হানড্ৰেড
অ এটাতে এটাতে টু ফিফটি অ মই আৰু জোতা ললো এ এটাত এশ পঞ্চাশ টকাকে দুতাৰে তিনিশ গ'ল আৰু।
আচ্ছা।
দিয়া, আৰু পঞ্চাচ টকা দিয়া হতি মোৰ নিচিনা দুটা পাই গ'লাহেতেন। তিনিশ টকাত। অ'। এই তুমি দৰদাম কৰিব নাজানিলা চাগে। সেইকাৰণে নাপ পালা আকৌ। অ'। হেৰি, কিবা। এনে, মেলাত তোমালোক যাওঁতে মানুহ আছিলে নে?
অ', বহুত ভিৰ আছিলে আকৌ।
অ‍'। আমি যাওঁতেও ইমান মানুহ বা। মই মই বাৰু স্কুটি লৈ গৈছিলো। তুমি খোজকাঢ়ি গৈছিলা নেকি?
মই আধালৈ টমটমত গৈছিলো। তাৰ পিছত খোজকাঢ়ি গৈছিলো। আধাৰ পৰা টমটম সোমাব দিয়া নাছিল। ছিলে নো?
অ'। মই স্কুটি লৈ গ'লো। ইমান কষ্ট। টো হৈছে চলাবলে বা
আচ্ছা। কোন কোন গৈছিলা?
অ'। মই, তাৰপিছত ভন্টি, ভন্টীৰ লগৰ এজনী, দেউতা আৰু ভাগিন দুটা গৈছিলে। তুমি তুমি কাৰ লগত গ'লা?
মই লগৰজনীৰ লগতে গৈছিলোঁ।
অ', আচ্ছা। বাকী মিঠাই-চিঠাই কিনিলা নে নাই মেলাৰ পৰা?
নাই, নাই, মই মই কিনা নাই। তুমি কিনিলানে নেকি?
অ', মই দেউতাক লৈ আছো নো? দেউতাই কিনিলে। মেলাই মেলাত গ'লে যদি তুমি জেলেপী নোখোৱা, ‌ তেতিয়াহ'লে সেইটো কেনেকুৱা মেলা আৰু?
খাইছো আৰু মই। ঘৰত অহা নাছিলো নো।
অ'। তুমি নিজে ঘৰলে মানে কিনা নাই?
নাই, নাই। মই কিনা নাই।
উম। মেলাখন কিন্তু আগতকে বহুত বেলে বেলেগ হৈ গ'ল নো?
হয়। আগতেতো আৰু বেছি মানুহ হয়।
আগতে আৰু বেছি হয় নেকি? মই বাৰু আজি চ চাৰি পাঁচ বছৰমান একেৰাহে চোৱাই নাই।
আচ্ছা।
উম। পিছে হেৰি তুমি এতিয়া কি কৰি আছা? মানে কি কাম কি কৰি আছা?
কাম মানে?
এ মানে পঢ়া শুনা, কিবা জব-চব কৰি আছে
আচ্ছা, মই আই টি আইত ড্ৰেছ মেকিং কৰি আছোঁ। তুমি কি কৰি আছা পিছে?
মই ইয়াতে প্ৰাইভেট জব এটা কৰি আছোঁ আৰু। তাকেই আৰু। বাকী আজি গৈছিলা নে নাই?
আজি নাই যোৱা।
অ', কিয় নগ'লা? কিবা অসুবিধা নেকি?
অ', আজি এম চি আছিলো যে সেইটো কাৰণে নগ'লো।
অ', আচ্ছা। বাকী ভাত-পানী? মই গ'লো গ'লো বা। আমাৰ একোৱেই এক্সকিউজ নাই, আমি সদায় যাব লাগে।
ঈদৰ বন্ধ দিছেনে নাই পিছে?
অ', ঈদৰ বন্ধ দিছে দিছে বা। কিয় নিদিব। নিদিলে হ'বনে আৰু। হা?
কালি বন্ধ মানে?
অ', বন্ধ। আহিবা নি কালি আমাৰ ঘৰ নহ'লে? আহিবা এপাক। বহুত দিন হ'ল আমাৰ ঘৰত আহাই নাই। উম। অ'। বাকী নেক্সট টাইম মেলা চালে আৰু একেলগে চাম বুজিছা।
অ'। তুমি লগেই নধৰি লা আকৌ।
হেই মই তোমাক কেনেকে লগ ধৰিম আকৌ এই কিবা? মই যোৱা কথাই নাছিলে। তাৰপিছতে মা মানে কি কয় এই সৰু ভাগিন এটা আছিলে। টিকলা সি উৎপাত লগালে যে সেই কাৰণে মানে যাবলগীয়া হ'ল আৰু। হয়।
অ', কিমান টাইম চালা পিছে?
চালো মানে, বেছি টাইম ন, বেচিটাইম মানে একদম কম টাইমো নহয় ৰ'বা। মানুহে ইমান ভিৰ একো চাবই নোৱাৰি। তেনেকে তেনেকে চাগে ঘৰ পালে চাৰে সাতটা মান বাজিলে।
অ', মোৰো তেনেকুৱাই, সাতটা চল্লিশ। পঞ্চল্লিছমান হ'ল।
অ'। আমাৰ আৰু এই মৰিগাঁওত মানে আৰু এইটো কিন্তু এটা মানে বেলেগ পৰম্পৰা আছে নো?
হয়, গোঁসাই উলিওৱা মেলা।
চাই উলওৱাটো
এইটো মৰিগাঁওৰ বাহিৰে ক'ত একোৱেই নহয়।
নহয় আকৌ অইন ডিষ্ট্ৰিক্টত পাতে মেলা। কিন্তু সেইবিলাক বেলেগ আৰু। বাণিজ্য মেলা, কিবা মেলা। সেইবিলাকতো আমাৰ ইয়াতো আহে। কিন্তু সেই বহাগ মাহত পাতাতো আৰু এইটো এক্সট্ৰা।
উম, এইটোৰ অনুভৱ সুকীয়া।
অ', এইটো আমি একদম প্ৰাউড ফিল কৰিব পাৰোঁ, যে আমাৰ সেনেকে মেলা হয়। প্ৰতি দিনাই, আজিও চাগে, উম, আজিও চাগে ক'ৰবাত আছে। আমিহে এতিয়া নাজানো আৰু? এই লাষ্টটো তোমাৰ, এশৰাহি মেলা হয়, বৰঙাবাৰীত হয়। এতিয়া সেইটো এতিয়া সেইটো মানে, কেতিয়া হয় বা, কিমান তাৰিখে হয়, মই ইমান ভালকে নাজানো। কিন্তু জেঠৰ লাষ্টত হয়
চাবলৈ যাবা নেকি?
চাবলৈ যাম বুলি ভাবিছিলো। তাৰপিছতে ভণ্টীয়ে ক'লে কি তাত বোলে বহুত মানুহ হয়, বাঙিয়া মেলাতকেও বেছি হয় বোলে। তাই কৈছে বোলে, মানুহৰ, মই আজিলৈকে গৈ পোৱা নাই, তাই গৈছে। তাই কৈছে, খোজ বোলে নিজে কঢ়িবই নালাগে, মানুহৰ ভিৰতে একদম, মানে লৈ, লৈ গৈ থাকে।
মই আকৌ বাঙিয়া মেলাটোহে চবত কে ডাঙৰ বুলি ভাবিছিলোঁ।
নহয়, মানে কি বাঙিয়া মেলাটোও ডাঙৰ, সেইটোও ডাঙৰ। কিন্তু মানে বাঙিয়া মেলাটো তোমাৰ, এৰিয়াটো বহুত ডাঙৰ ন! কিন্তু এখৰাহী মেলাটো বোলে এৰিয়াটো বহুত সৰু, বহুত কম জেগা সেইকাৰণে ভিৰটো মানে বেছি হয়। এনেও কম জেগাত, চেম মানুহখিনিয়হে কম জেগাত হ'লে ভিৰটো বাঢ়ি যায় ন? হু। সেইটো কাৰণে। আৰু এনেও বাঙিয়া মেলাত বোলে, আগতকে মানুহ কমিছে বাৰু।
আজিকালি বেলেগ, বেলেগ জেগাতো পাতে যেন মা-মেলাটো।
অ', মেলা বাৰু চব মেলা প্ৰত, মানে গাঁৱে, গাঁৱে, প্ৰতিখন গাঁৱতে এখন, এখন মেলা হয়ে বাৰু। তেনেকে আৰু দিয়া বাৰু আমাৰ গাঁৱত বাৰু বাঙীয়া মেলা হয়। তুমি বাৰু আমাৰ মেলা চাবলৈ গ'লা, তোমালোকৰ তাত কি হয়?
অ', নাই নহয়, ন'গলোঁ।
কিয়
এ, এনেই নাহিলো ৰ'বা, লগো নাছিলে আহা।
অ', আমাৰ ইয়াতে অৱশ্যে মেলাটো ইমান ডাঙৰ নহয়, সৰুৱে হয়।
আচ্ছা। বাকী, হা?
আৰু কোৱা?
বাকী বোলো ভাত-পানী খালানে নাই?
অ', ভাত খালো তুমি খালানে নাই?
নাই, মই আজি ভাত খোৱা নাই, ৰ'বা। আজি মই ৰুট ৰুটি চব্জিহে খালোঁ।
আচ্ছা মই কলপচলাৰ- দালি।
অ, বা ইমান ধুনীয়া বস্তু বনাইছে। মই তোমাৰ ৰুটি আৰু আহ চিকেন খালো। তাৰপিছত তাৰ লগত চব্জি আৰু আজি মানে একচুৱেলি মই বাৰ্থডে পাৰ্টি দিছিলো মোৰ অফিচত তাক- মানে হেয়া সিহঁতৰ লগতে আৰু মইয়ো খাই দিলো আৰু। কি আহিবা আমাৰ ঘৰলে যদি কালি সময় পোৱা? উম্, উম্ তাৰপিছত? কিবা ঘৰৰ মানুহৰ ভাল নে?
অ, ভালে তোমালোকৰ?
উম্, উম্, ভাল ভাল। এইবাৰ যাবা নেকি চাবলৈ বাৰু এশৰাহি মেলা?
বিশেষ অসুবিধা নহ'লে।
অ-অ যাম দিয়া নহ'লে দুইজনী অ, মই, মই আহিম তোমালোকৰ ঘৰত তোমাক লৈ যাম উম্-উম্।
পিছত আকৌ নাপাহৰিব।
অ, নাই নাই নাপাহৰো, যদি বিশেষ একো বেলেগ অসুবিধা নহয় তেতিয়াহলে যাম দিয়া আৰু সেইখিনি সময়ত বাৰু - কি অসুবিধ আহি ওলায় মোৰ আৰু কলেজখনো একো বন্ধ চন্ধ নিদিয়ে ন, মানে আৰু মই অলৰেদি উম, আৰু অলৰেদি ছুটি মানে যোৱা মাহত বহুত কিবা লৈ ললো যে। মানে এইটো মাহত অকনমান ফুটি দিব নিবিচাৰিব সেইকাৰণে আকৌ যদি কলেজ বেছি দেৰিলৈ হৈ যায় দেৰি হৈ গ'লে আকৌ যোৱাটো অসুবিধা হয় যে। সেইকাৰণে ভাবি চাব লাগিব আৰু, যদি সময় হয় বাৰু যাম। আৰু যদি সময় নহয় তেতিয়াহ'লে উপায় নাই আৰু। আহিম দিয়া তোমালোকৰ ঘৰলৈ কোনোবা এদিন।
অ আহিবা আহিবা।
কি খোৱাবা পিছে আহিলে?
তুমি যি খোৱা আৰু আনিব লাগিব তাকে।
তুমি স্পেচিফিক কি এনে বেছিকে ভাল পোৱা খাই?
মইতো খাই ভাল পাওঁ মাংস।
আচ্ছা।
তুমি? অ ঠিক আছে নিশ্চয় বনাই অ
মই চবেই খাই ভাল পাওঁ।
হয় নেকি?
উম মই নোখোৱা বস্তু নাই।
ভালেই তেনেহ'লে।
খুওৱা মই তাকে খাম।
অ ঠিক আছে।
উম। দিয়া আৰু বাকী মেলাৰ পৰা অকল মানে তুমি গহনাই ল'লা আৰু?
অ গহনাই ল'লো মানে তিয়হ মেলাত মই আৰু ক্লাটচাৰ লৈছিলো যে সেইটো কাৰণে এতিয়া ইমান একো নল'লো আৰু।
অ আচ্ছা। উম ঠিকে আছে বাৰু। ঠিকে কৰিছা কিন্তু তুমি মানে অকণমান দাম কৰা হেতেন মানে অলপ ইয়াতকেও মানে কম দামত পালা হেতেন।
অ মানে কৰিছিলো অলপমান কিন্তু নিদিয়ে আৰু। ইয়াতকে বেছি চাৰে তিনিশ কৈছিলে তাৰ অলপ
অ সেইটো কাৰণে বেছি। আকৌ আমি আকৌ কওঁতেই সিহঁতে আঢ়ৈশ কৈছিলে। তেতিয়া তাৰপৰা দেৰশত আনিছো আৰু। অ, দিবাচোন দিবা, মই চাম বাৰু, উম। উম, উম, হ'ব, এনে, এনে কেনেকুৱা টাইপৰ কিনিছা?
কেনেকুৱা মানে এইটো জোনবিৰিৰ নিচি
অ', জোনবিৰি অ', অ, অ। আচ্ছা, ফুলিযোৰ কি বেছি ওলমা নেকি?
অকনমান ওলমা বাৰু ভালে লাগিছে। তোমাৰ বা কেনেকুৱা লাগে চাবা চোন, মই
অ, অ, এক কোনে বাৰু আমি আৰু এতিয়া গাভৰু গাভৰু ছোৱালী ওলমা পিন্ধিব পাৰো, আমাৰ মাহঁতেহে বেয়া পায় অকণমান। দিয়া, দিয়া হ'ব দিয়া তেতিয়াহ'লে অ, মোৰ এই ফোন এটা আহি আছে ৰবা পিছত ফোন কৰিম দিয়া। কাইলৈ আহিবা হা আৰু আহিলে মোক ফোন এটা কৰিবা আহাৰ আগে আগে।